অ',
হেল্ল'
অ',
হেল্ল'
অ', শুনিছেনে?
শুনিছানে?
অ অ শুনিছো
কি কৰি আছা
এ ছোৱালীক পঢ়াই আছিলো
অ মাতটো ইমান সৰু সৰুকে আহিছে
জানো চবে কয় মোৰ মাততো কিয় সৰু সৰুকে যায় এতিয়া ভালকে পা
অ অকমান অকমানকেহে আহিছে কি হে
নহয় নহয় মাত একে আছে অ তুমি পঢ়ি থাকাচোন দেই মই বাহিৰত যাও মাত একেই আছে এইয়া মোবাইলটোতহে মানে কম কমকেহে শুনা হৈছেনেে নেটৱৰ্কৰ কাৰণে
অহ ভাল আ খবৰ খাতি
অ ভালে ভালে
অ স্কুল গৈছিলা অ
অহ ভাল দিয়া ভালে দিয়া বোলো বহুত দিন ফোন চোন নাই দেখা দেখাও নাই
দেখাও নাই উম
উম অ দুমাহে হ'ল সি আ
অঁ তেনেকৈনো দেখিবা অ তাতে যোৱা নাই
অ সময় নোপোৱা
সময় নাপাও যে
গম বন্ধ পাবা চাগে
গৰম বন্ধ আমাৰ পোন্ধৰ দিনহে
অহ পোন্ধৰ তাৰিখলৈকে বহিবই ন
উম বহিব মানে কেতিয়াবা তেৰ চৈধ্য তেনে তেনেকুৱাতো বন্ধ দি দিয়ে বাৰু
অ বেছি দিন ৰেহাই নোপোৱা
বেছিদিন ৰেহাই নাপাওঁ তথাপি এবাৰ গৰম বন্ধৰ পৰা নাযাওঁ আৰু মই
অ নালাগেও দিয়া হয়
উম যি কষ্ট্ত হয় অ আই
হবই আকৌ এতিয়া ইমান গেলা গৰম হয়
তাত ভল্টেজ নাপায় আকৌ ৰাতিপুৱা কিমান দৌৰা দৌৰি ৰাতিপুৱা আকৌ হেৰি নহয় এইটো কি কয় ৰাতিপুৱা আমাৰ স্কুল সোনকালৰ পৰা যে
উম চব স্কুল কৈ দিয়া নাই কিন্তু তোমালোকৰে
আমাৰহে কৰি দিছে এতিয়া মানে আগতেতো এই প্ৰথম কেইদিনটো আৰু সোনকালে পায়হি এতিয়াাত ছটা চল্লিছ মান হয়গৈ আৰু আহি পাওঁতে গাড়ীখন
উম। আৰু সোনকাল কৰি দিয়া কেইদিন চাবাচোন বৰষুণে
যিনদিনাখনৰ পৰা কৰিছে সেয়া বৰষুণে
এ হেৰি এইটো মানে অভ্যাসেই।
আগৰ পায় তিনি বছৰ সে তেনেকুৱাই হৈছে।
অ', সেনেকুৱাই হৈ থাকে আমাৰ সিহঁতকো দিলে আগতে একেলগে বে চব স্কুল হয়। এবাৰহে আমাৰ সিহঁত দিয়া নাই পৰীক্ষাই পালেহি আও।
অহ, অহ। পঢ়ি আছে, মই তাকে সেয়া লিখ খিবলৈ দুটামান দি থৈ আহিছোঁ। এ ভিতৰত নেটৱৰ্কটো কম পাই মানে এতিয়া মাতো ভাল-ভালকে শুনি চাই চাগে হয়।
অ', অ'।
সেয়া বাহিৰলৈ ওলাই আহিছোঁ বাটলে।
তাই ভাত পানী ভালকে খাইছেনে?
এজনীনো কি ভাত পানী কোৱাও।
উম, বেমাৰ হৈয়ে থাকে তাই ন' ইমান ক্ষীনাইছে কালি দেখিছিলো নহয় বিয়ামত।
হা, হা? অ', অ', ব্যায়াম কৰোঁ অ', অ', অ', ভাত পানী তা হেৰি নাই। বাহুত দুখ পাবই। সৰু হৈ আছে। খোৱাৰ প্ৰতি ৰাপ নাই, এয়া বাহিৰা বস্তুহে বেছি।
বাহিৰা বস্তু হোপা খাবয়ে নিদিয়ে এতিয়া গেলা গৰমত, স্কুলৰ পৰা পুৰা মেছেজ দি আছে।
নাই, বাহিৰা বস্তু তেনেকে এইকেইদিন একো আনা, আনি দিয়া নাই। তথাপিতো তাই নিজে খোৱা নাই।
এই, আম চাম সোপা খাব নিদিবা বুইছা।
এলাৰ্ম খাইছে।
লোকেলটো একো নহয়, হয়। ঘৰলৈ যোৱা নাই তুমি?
ঘৰলৈ মানে এই, পৰীক্ষা হৈছিলে যে মাজতে। সেই পঞ্চামী খাব যোৱা। তাৰপিছতহে পৰীক্ষা দো হৈছিলে যে আহ! স তেতিয়া গৈছিলো পৰীক্ষা দিনাখন পি তোলা
বা নাই তোমালোকৰ
নাইহে মোৰ পঞ্চমী থাওঁতে গৈছেহে দুমাহতে ক'ত আহিব
অ থাকিলে কেইদিনমান
উম! থাকিলে,
অম! !
এঘাৰ দিন থাকিলে জানো!
আহ! আহিলে দূৰ যে থাকিব পাৰে এক কেইদিন মানে ওচৰৰাট হলে থাকিবলৈ এনেকোৱা হয়নে, ভালে দে, দাদাক লগ
দোকান গ'ল আপা ই ক'ত গ'ল পঞ্জেত
আছে,
উম! হা সেইটো একটা চলোৱা নাই।
এ অ আগবেলা গল হাল বা বোলো। সেইবেলা নাই অ
আহ!
মেছে
আছে যোৱা উঠিছে।
বেমা
উম য
চবৰে বেমাৰ আছে ন
ব নওঁ য কালি সে আহ অ তাকেই সেয়া কালি সেয়া নাম আছিলে।
উম!
এই আমাক হেৰিতক বছৰেকীয়া নাম প্ৰায় এই নামঘৰত তাৰপিছত সে তাত ভোজ নহয় মানে দৈ জলপান হে খাই আহিলে।
অ'
তাৰপিছত সেয়া ৰঞ্জনাওঁ উঠিলে, মায়েওঁ উঠিলে। মোৰ সেয়া ৰাতি আকৌ তাৰপা আহাৰ পিছত গাডালেকে ঠাণ্ডা ঠাণ্ডা লাগি মাথা চাথা বিষাই আহিছিলেহে, আকৌ পোৱালি পঢ়ুৱা হেৰি কৰা ফাটি গ'ল।
গুচি গ'ল। ভালে হ'লে, এ মোৰ আকৌ বেমাৰ হলে একে ধৰ-ধৰ মাৰ-মাৰ হয়, মানে মোৰ তেনেকে নহয় কিন্তু মোৰ চৰ্দিটো থাকেই, চৰ্দিটো বাৰু থাকেই বাৰু, কিন্তু যেতিয়া মানে সে মানে মো দাঁত চাত লাগি যায় মানে, জ্বৰ উঠিলে যে মোৰ মানে একে ধৰ-ধৰ, মাৰ-মাৰ হৈ যায়। কিমান দিন ৰঞ্জনাই মোক একে মালিচ চালিচ কৰি, কাপ কাপোৰ মানে যিমান য'ত কাপোৰ আছে তেতিয়া গোটেই সোপা ল'বই লাগিব। আহ, ৰঞ্জনা মালিছ চালিছ মোৰ ভাল, অ', মোৰ মানে ক কঁপনি জ্বৰ উঠে।
বৰ বেয়া এনেকুৱা জ্বৰ আৰু অকলশৰীয়া, কোনো মাইকী মানুহ নাথাকে হয়। মায়েতো মায়ে ভায়ে থাকে থাকে, গম নাপাই চাগে।
অ', সেইখিনি সময়ত মানে না মই কাৰোবালৈ ফোন কৰিব পাওঁ, মানে ইমানে কপনি উঠে মানে কাপোৰখন উলিয়াই পেলাই জাপ পিবলৈও মোৰ গাত শক্তি নাথাকে মানে, এনেকুৱা হয়। ঘপকে মানে মই বিচনাত পৰি দিওঁ। উম। মোৰ এতিয়া, অ', সেইদিনাখনো অকস্ম মান সেয়া মানে তেতিয়া প্ৰেগনেঞ্চি মোৰ ষ্টাৰ্ট হৈছে আৰু মান, গম নাপাওঁ আৰু
উম।
সেয়াম ৰাতিয়ে হেই পোৱা গৈ নাই নগাওঁ পালোঁ গে।
উম।
একে মানে কঁপি-কঁপি জ্বৰ উঠিয়ে মানে সেয়া বাচন কেইটামান ধুই আছিলোঁ, তাৰপিছত একে লগত দে সেনেকে। এ উঠিলে সেই কপি-কপি জ্বৰটো উঠিলে একে দাতে-দাতে লাগি যায় মানে মোৰ দাঁত মানে ফালিবই নোৱাৰা হৈ যাওঁ। এয়া একে হেৰি নগাঁৱ এপল' পালোগে। ৰাতি দছটা বজাত আহিছো। এ মোৰ প্ৰেগনেঞ্চি ষ্টাৰ্টিঙত।
অহ-অহ,
তাৰপিছত হেয়া তেবলেট, তেবলেতো খালোঁ আকৌ গম নোপোৱাকে।
উম',
এ নাই বাৰু একো নাই।
উম, হেই দেখলে-দেখলে থাকা এইকেইদিন আৰু কিমান দিন আছে হয়।
অ', আকৌ সেই জু-জুবিনৰ সমাধি গৈছিলো যে।
অ',
সে তেতিত সেইকেইটা দিনতে মানে। সেইকেইটা দিনতে। এ গম নাপাও আ এতিয়া মানে।
আমি সেইদিনাখন আহিলোগৈ দিয়া তাৰপাৰা জুবিনৰ সমাধি চাই।
হা',
আমি সেইদিনাখন আহিলোগৈ তাৰপা।
অ', একে ৰাস্তাটো গৈছোৱা তেতিয়াহে তাত তেতিয়া মানে সেই জ্বৰটো ষ্টাৰ্ট হৈছে আৰু মানে। তাৰ পিছদিনাখন সেয়া এপল' পালোগে
বৰ দিগদাৰ বেমাৰ হলে। হয়। ল'ৰা ছোৱালী থাকিলে দিগদাৰ মানে সিহতৰ গাটো বগাই হয় কি হব। ব ঘৰ এটা হ'লে হ'ব এয়া বেমাৰ এতিয়া।
মোৰ হ'লেহে এতিয়া চিন্তা হেৰি টেবলেটো খাব নোৱাৰিম একো খাবও নোৱাৰিম হয়।
উম, আকৌ তোমাৰ বেমাৰতটো বেয়া নহয়।
অ' সেইটো হলে একেবাৰেো শেষে আৰু।
লক্ষণটো।
লক্ষণটো বেয়া।
অহ,
ন' উঠে মানে মিহি-মিহিকেও তেনেকে উঠে। কিন্তু মানে বিশেষকৈ মানে সেই তেনেকেই বেছিউঠে।
এই নোহোৱা মানুহ বিলাকৰ এনেকুৱাই হয় অ', যেতিয়া হয় একে পুৰা হয় মানে। হেয়া
এতিয়া মায়হঁতৰ ভাল আৰু?
অ', ভালেই।
এ সেইদিনাখন সুধিছো বোলো ঘৰত চব ন? এ, ইমান দিন হ'ল বোলো যোৱাও নাই দেখা গ
উম।
সুধিছোৱা ঘৰৰ ওচৰৰ কথা বোলো। কিবা উম, কৈছে হে এয়া হেৰি কথা কৈছে আৰু টিং খিনি বোলে গাজা নাই এনেকুৱা। হে, ইফালৰ হেৰি খিনিও বোলে বনালা বুলি কৈছে আৰু।
অ, বনোৱা গ'ল। টিং লগোৱা নাই।
দেখা গৈহে নাই। উম'। অ, জানদাহতৰ ঘৰটো কি হ'ল?
জানদাহঁতৰ ঘৰটো ওপৰলৈকে হ'ল টিং লগাব টিং আনি থৈ দিছে আৰু। এইব, এতিয়া হাজিৰা মানুহ লগালেও মানে বৰষুণ টো যে মানে হেৰি কেনেকুৱা ধৰি থাকে হয়। বৰষুণটয়ে মানে হেৰি কৰি আছে। উম'। আমাৰ কৰিবলৈ হলে আকৌ আমাৰ ঘৰৰ পৰা চব ওলাব লাগিব
ঘৰৰ পৰা কিয় ইটো চাইদ হৈ আছে দেখোন
নহয় আকৌ ধৰি ল, টিং খিনি যদি একে এনেকে দিম জানো আ
অঁহ, গোটেইটো খুলিব লাগিব হয়।
বনাব
অ', আকৌ সেই পাকঘৰ-পাকঘৰ ওচৰতে বনাই ল'ব লাগিব। বহ
অ', উম। তাকে এতিয়া বৰষুণো, এতিয়া চব ফালে বৰষুন পৰা হৈ আছে। দিয়া, হ'ব দিয়া নহ'লে, পিহুক পঢ়োৱা গৈ তুমি। হ'ব দিয়া।